এ আছো তই
এই মইয়ো এনেই পঢ়া নাই
পঢ়া নাই দে এতিয়া কে মই সোমবাৰ পৰা কৰিম চাগৈ
হয় এই কি নেক কি সুতি
ঠিকেই লৈছো দে তই
এ মই লিখিবলৈ আছে যে একো মণে পঢ়াই নাই জানো এতিয়া মনে যোৱা নাই কই গৰমৰ কাৰণে গৰমত কথা নাই নেকি
বা গৰম কথা সুধিছয়ে এনে বা গৰম বুলি ক'লে আৰু অ তাকে বহুত গৰম হৈছে দেই
তাকেতো দেওবাৰে যাব দেখোন দিগদাৰ হ'ব
এনেকা গৰম পৰিলে ক'ত যাব পাৰিবি আৰু
সেইটো ইহঁতে কি কৰিছে যাওঁ যোৱা কথাটো লৈ পেলাই এনেকুৱা যদি গৰম দিয়ে আহ
কৰিবা সিহঁতে মই কৈছো বৌ ওলাল যাওঁ যদি বৈ নাযাওঁ যদিও উপায় নাই আৰু পিছলৰ খালি আৰু গৰম হ'বহে
সেইটোয়ে সেইটো হয় বাৰু কিন্তু এনেকে আকৌ গৰম দি থাকিলে বেছি জুলাই বাৰু বহুত গম দ প জুনতে গম প
অহ জুনতে, এতিয়াই এনেকুৱা পিছলৈ আছেই আৰু। কিমান
তাকে পিছলৈ আৰু কিমান আছে বা। তাকে ভাবিছো কি কৰোম বা এতিয়া যোৱাটো লৈ পেলাই যাবতো দিছে বাৰু ঘৰৰ পৰা অহ যাব দিছে, ইহঁতক কি ছোৱালী খিনি বাকী খিনি যাব দিছে নে নাই?
অ', ছোৱালী খিনি যাব দিছে বোলে। ছোৱালী আৰু সেইজনী যাব অ তিনজনী যাব
অহ মোৰ গোটেই চাৰিজনী, অহ ঠিকে আছে তেন্তে, যাবতো পাৰি কিন্তু মানে অকমান আৰু যদি ৰ'দটো কমে ন তেতিয়া যাবলৈ ভাল আৰু।
অহ অকমান ডাৱৰীয়া হলে ধৰ
এইকেইদিন বেছি গৰম তেতিয়া হেৰি, এইটো কি, থে বৰষুণো দিব পাৰে
অ এইকেইদিন দিব লাগে
নাই আজি আকৌ চগা উৰিছে নহয়, চগা বিলাক উৰিছেতো নিদিবও পাৰে মত ৰ'দ দিব টিকা ফটীয়া
অহ, তাকে বাৰু যদি হেৰি কয় তেন্তে যাব পাৰি কিন্তু, ভাল সেই কৰিলেহে যাম দেই, এনেই যদি ৰ'দ চ'দ দি থাকে তেতিয়া নাযাওঁ
অহ, তেতিয়া প্লেনটো চেঞ্জ কৰিম আৰু যোনদিনাখন আমি ধৰ, ভাল থাকো ৰেডি থাকিম। যোন দিনাখন ধৰ, হেৰি হয়, আহ, বতৰত টো ভাল কৰে তেতিয়া যাম আৰু, নহ'লে?
বতৰটো এইটো ভাল, মই যি দেখিছো বতৰটোই দেখোন ভাল, নকৰিবই চাগে।
অ'।
যদি ভালকৈ তেতিয়া যাম, বাকী খিনিও চাওচোন কি কয় ইহঁতো ন
অ সেইটোৱে, সিহঁতৰো সেইটো চাই লওঁ বাৰু, চবৰে সুবিধাটো চাব লাগিব ন, আকৌ তাতে তহঁতৰ পৰীক্ষাও পালেহি নহয় ন?
তোমাৰ আকৌ
এই আমাৰো পাইছেই আৰু
পঢ়া দেখোন, পঢ়াই নাই দেখোন, একো পঢ়া হোৱাই নাই, একো লিখাই নাই দেখোন। ভালকে ক্লাছে কৰা নাই। পৰীক্ষা পালেহিয়ে
পালেহিয়ে পৰীক্ষা
ভাবিছো নেকি, কি কৰিম বা
হেই দিদিবি, একো নাই টাৰ্মিনেল হল কি হ'ল, একো নহয় দিদিবি।
কিন্তু পঢ়াই নাই যে, একো পঢ়া হোৱাই নাই পঢ়িলেহে দিব পাৰিম এতিয়া।
পঢ়িবি আকৌ!
তাকে নোটচত, তোমাৰ নোটচট খিনি আছিলে নহয় ন? দুহাজাৰ হেৰী, অ', মই কি যাম নে তোমাৰ ঘৰত নে অনলাইনত দিবা?
তোমাক।
কিন্তু ইমানখিনি আকৌ নত তোমাৰ জেৰক্স কৰিলে বহুত পইচা নাযাব জানো, কিমান খিনি থাকে।
অ', হেটো হয়।
উ- উম অ', তোমালোক তাতে গৈ পেলাই লৈ আহিম গৈ, অ' আৰু কিবা প্ৰেক্টিকেল চেক্তিকেল হেৰি, এয়াচ। লাগে চাগে নহ দিবলৈ?
অ', প্ৰেক্টিকেল লাগিব, প্ৰেক্টিকেল দিব লাগিব, প্ৰেক্টিকেল দিছে বাৰু প্ৰেক্টিকেল মাৰ্ক্সটো ইম্পৰ্টেণ্ট। দিবই। প্ৰক্টিকেল লাগিবই কমপালচৰি মানে টোৱেণ্টি মাক্সকে লাগে তো প্ৰক্টিকেল দিবই লাগিব টোৱেণ্টী অ টোৱেন্টি কমাব ধৰ অলপ হলেও এনে কিন্তু দিলে মানে ধৰক বেছি ভাল দিয়ে আৰু
তেতিয়ালৈ তেতিয়ালৈ যোন বনাব লাগিব তাকে ভাবিছো মোক কৰিবলৈ বাৰু মন নাই মানে প্ৰেক্টিকেল ময়ো কিবা আকিব কৰিব নাজানো ন আৰু লিখি লিখাত মানে শিকিব পাৰিম খালি মানে আকা চাকাত যানাই দেখোন কেনেকুৱা মই
অ নাই মই অকণ চাই দিম বাৰু দেই মই হেল্প কৈ দিম বাৰু তাই কাম কেইটাত হলেও দিবি এইবিলাক ইম্পৰ্টেণ্ট বুইছ নাইি কম্পালচৰিন
সেইটোতো হয় বাৰু এতিয়া তাকে ভাবিছো কি কৰো বা দ খে দি দিম বাৰু যদি ক্লাছ তেতিয়া ক্লাছ নকৰিলে হব বাকী। কি ঘ ঘৰত
অ অলপ থিয়ৰি লিখি দিলে হ'ল থিয়ৰি অলপ লিখি দিবি বাকী হৈ যাব থাকি ঠিক চলি যাবা তেনেকৈ
এই গমলতে জানো কলেজাললে যাব পাৰি জানো
বা ত কৈছ নে যি গৰম
তাকে তহু যাবলৈ মন যোৱা নায়
নাজানো আৰু দেই
কাইলৈতো দেওবাৰ ন অ কাই শনিবাৰ অ দে দে বাৰু গ'ল কালি কিবাৰ
অ তই পঢ়িছ ইমান খুব পঢ়িইছ সেইকাৰণে পাহৰি গৈছে ডট
এ নাই নাই পঢ়াৰ হতো ডট পাহৰি ন পাহৰি যামগৈ যোৱা কোৱা নহয় যে আজিকালি ফুৰিব চুৰিব কোনো নাযায় আজিকালি তোমালোকো নোযোৱা হলা এনেকে বেছিকে ওলাই সেইকাৰণে ঘৰতে থাকো। কোৱা
অ অ ঘৰত, এ ঘৰত থাকি মানে আমুৱাই যায় হলেও।
অ মানে এটা টাইমলৈকে পাৰি আৰু কিন্তু বেছি, বেছি ঘৰত থাকিলে অ কিবা, অশান্তি নালাগে জানো।
নহলে কাম এটা কৰিবি আবেলি আবেলি ওলাই আহিবি না, ওলাই যাবি না এইফালে লগৰ লগত। অ ', এনেই ওলাই খোজকাঢ়িবি। নহলে মানে ভিতৰত কেলে বেমাৰি হৈ যাবি
সেইটো হয় বাৰু এনে আবেলি আবেলি খোজ কাঢ়ো বাৰু আমাৰ গাঁৱতে কিন্তু মানে ইমান মানে লগ চোন যাবলৈ গৈ মানে কি আৰু এতিয়া মানে কবলৈ যদি টাউনখনলৈকে অকণ ওলাই যাওঁ মানে যাব নোৱাৰি আৰু
অঁ', বুজিলোঁ। এনেই টাউন চাউন এইফালে গৈছিল ন টাউনফেলে এইফালে
হয়াই নাই। যি গৰম আৰু যি ধূলি জানাই দেখোন সেইডালত যদি তুমি যাব পাৰিবা জানো সেই টাউনত
সেইদিনাখন টাউনত মাথা ঘুৰাই পাণ এটা পৰি গলতো যি গৰমত এই তোমাৰ চক বজাৰৰ ওচৰত।
কি কোৱা
হম মূৰ ঘূৰাই পৰি গ'ল। আকৌ সে পানী দিছে হৃষ্ট্ৰখল বোলা
এতিয়া ভাল পাইছে ভাল হল নে নাই সেইদিনা মান
গম নাপাম বাৰু এতি মই চি নাপাও ন ষ্টেঞজাৰচ। পছিল মানুটো ৰাখে মানে চিনি নাপায়ওঁ সেই কাৰণ ধাম গতে পৰিগল ৰাস্তাতে আকৌ উঠাই নিছে।
অ তুমিও আছিলা মানে ন
চকুৰ আগত।
চকু আগতে তোমাকো পিনে ডেকা গাৰ পিনেও কিবা
অ আকৌ ডেকা ক এক্সিডেণ্টটো শুনিচাই ন ন অ অ ল'ৰাটো গৈছিলে হেই স্কুলৰ পৰা কৈছিলে তাক এক্সিডেণ্ট মাৰ উম ল'ৰা দুটা তোমাৰ
অহ ',
এই মানুহটোৱে তোমাৰ হেৰি কৰে হাজিৰা কৰে বাপ বাপেকে মানে এনেকে ৰং চং মাৰে হা', আমাৰ তাত আহিছিলে মানে তোমাৰ এইফেলে। সেইটো আছিলে মানুহটো ভাল পুতেকটো মানে স্কুললৈ গৈ আছিলে তোমাৰ ৰাতিপুৱা চ এনেকে হেন্দেলে হেন্দেলে লাগি গল ন হেন্দেলে - হেন্দেলে লগত তেতিয়া মানে পৰি গল ল'ৰাটো - ল'ৰাটো পৰি যাতে এক্সিডেণ্ট হৈ গল মাৰি দিলে ট্ৰাকে।
অঁ সেইটোৱে মানে তাতে স্পট হৈ গল ন? অ বেয়াও লাগে কিন্তু বেছি বয়স নাথাকিলে মানে বেয়া লাগে। হয়
অ সি হেৰি আছিল বোলে নাইনত পঢ়ি আছিলে।
অ গম পাইছো, চবতে কিবা খেলৰ হেৰি চেৰী আছিলে বোলে ভাল আছিলে।
অ ভালে আছিলে ল'ৰাটো বাৰু। পতিয়া চুবুৰীত ঘৰ।
পটিয়া চুবুৰীত ন? অ ঠিকে আছে তেন্তে বাৰু। হেৰি নহয়! তোমাৰ এইটো কি বুলি কয় ৰখাত তোমালোকৰ তাত হেৰি লাগিছে নিকি এইবাৰ। লিচু লাগা নাই?
লেচু তেনেকে নাই আমাৰ এইফালে গছ।
অ গছ নাই নিকি? আছে আমাৰ মানে গছডাল সৰু ন। সেইকাৰণে মানে তুমি বেছি মানে খাব নোৱাৰে আৰু কেৰকেটোৱা আহি দেখোন খাই পেলাই গুচি যায় গোটে আমি খাবই নাপাওঁ।
অ অ।
অ গম পাইছো অ। সেইটো হয় জাল-চাল পাতি দিব লাগে তেতিয়া নাখায় আৰু।
এ, সেইডাল সৰু গছডালত কি জাল পাতিমনো। ডাঙৰ গছ হ'লেও ভাল লাগে। ডাঙৰ গছ এজোপা আছিলে, মৰি থাকিলে। এনেই সৰু চৰু গছডালত কি জাল পাতিবা আৰু লাগেনো কেইটা মানে বেছি লাগে বাৰু ভালে খিনিয়ে লাগে কিন্তু মানে কেৰকেটোৱা বান্দৰ-চান্দৰ আহি থাকে ন'। খাই মেলি কৰি গুছি চি যায়গে তাৰপিছত খোৱাটো নহয়গৈ।
একো নাই দে ডাঙৰ অ অৰুণাচলৰ পৰা নেকি? অ অৰুণাচলত বা ঠাণ্ডা।
যাব পাৰি ন?
পাৰি অৰুণাচলত।
কিন্তু, ঘৰৰ পৰা আকৌ ইমান দূৰ আকৌ পাৰ্মিচনটো নিদিব নহয়।
নহয় তোক ভালুকপুঙ যাবলৈ দিছে যেতিয়া অলপ গুচি গ'লেই হ'ল আৰু গম ক'ত পাব।
পাৰি বাৰু কিন্তু টিপিলৈকেহে মেইন। মেইন অৰুণাচলৰ কথা কৈছো, মেইন অৰুণাচল।
সেইকনো মেইন ৰাস্তাটে পৰে নিকি? অ', পাৰি তেন্তে যাবলে। যেনে কি দেওবাৰেটো যদি গৰম অকমান ঠাণ্ডা দিয়ে তেতিয়া যাব পাৰি ন?
অ পাৰি পাৰি এ ঠাণ্ডা পেলাবগে চাগে ৱেডাৰটো চাবগে লাগিব।
যদি আজি ইমান গৰম পৰিছে তেনে কালি অকণ বৰষুণ দিব যদি কালিয়ে যদি বৰষুণ মানে অকণ যদি ডাৱৰীয়া কৰে ন আমি যাম। দিয়া ভালেই। কালিয়ে গুচি যাম নহলে আকৌ দেওবাৰে ৰখি থাকিলে কি হ'ব আকৌ বোলে ৰ'দ দি দিলে।
অ', অ', সেইটোও হয়।
কি কোৱা?
কাইলৈকৌ শনিবাৰ নহয়।
শনিবাৰ হয় গম পাইছো, কিন্তু আকৌ যদি পিছত যদি আকৌ হেৰি চেৰী বৰষুণ চৰষুণ দি দিয়ে তেতিয়া?
সেইটো হয়।
বৰষুণ দিলে আকৌ পিছত দিগদাৰ নহ'ব? মানেম জানাই কিছুমানৰ বেমাৰী থাকে ন এতিয়া পিছত যদি বৰষুণে চৰষুণে ভিজে।
অ', আকৌ ঘৰত আহি সেইটোকে কবহি ন?
তোমাৰতো অলপ বেমাৰ আছে ন?
উম, উম।
সোমালে আক' তাইছত তাকে নহ?
অ', গৰম ঠাণ্ডা মিছ। কৰিলে তোমাৰ বা গা পেলাই দিব জ্বৰ হলে।
সেইটোয়েতো এতিয়া তাকে যাবতো মন আছে, কাবা কাৰ-চাৰ নাই নেকি? কাৰ থকা হয় যাব পাৰিলো হয়।
কাৰ তেনেকে লগৰ নাই, আছে যদি মানে ধৰ এতিয়া বাপেকহঁতৰ ন থৰিণা নিদিয়ে মানে ঘপছে।
অ', পাৰ্ছনেল থাকিলে ভাল মানে যাবলৈ পাৰি। তাকে এতিয়া কি। চচ খাব গলেও সুধিবাচোন যদি কাইক
অ', তেনেকুৱ হলে ভাল হয় ন তেতিয়া গুচি যাব পাৰিম আমি।
সেইটোোৱে মানে কি বাইকে চাইকে গলে ৰ'দডাল গাতে পৰে ন।
অহ।
হাৰ চাউলে মানে কি আমি বিন্দাছ যাব পাৰিম। চোৱা, ৰ'দো নালাগিব। তেনেকুৱা হ'লে ভাল। কি কৰা জনাবাচোন মোক। আৰু তোমাৰ পেক্টিকেলৰ সেই যদি আছে
অ', অ'।
মোক দিবাচোন যিমান পাৰা।
অ', অ', দি দিম দিয়া, হ'ব।
অ', দি দিবা হাঁ।
অ', অ', ঠিক আছে দিয়া। উ।